অ শুনিছো, শুনিছো। মোৰ মাতো শুনিছা নে?
অ শুনিছো, শুনিছো। কি কৰি আছা?
এয়া তোমাৰ এনেই বিচনাতে শুই আছো। তুমি কি কৰিছা?
এ মইও তোমাৰ সেই ৰাস্তা ফালে ওলাই আহিছ- খেল অকমান, বাকী ভাত পানী খালা?
উম ভাত পানী খালো, খালো। তুমি খালা নে?
অ মই তোমাৰ খামহে আৰু খোৱা নাই এতিয়ালেকে।
অ অ খবৰ খাতি ভালেই ভালেই। তোমাৰ ভাল নহয়?
অ মোৰো ভালেই ভালেই বাৰু দেই, অ।
তাকে আজি বহুত দিনৰ মূৰত ফোন কৰিলা?
অ এই বহুত দিনৰ মূৰত ফোন কৰিলো মানে ধৰি লোৱা মই অকমান ব্যস্তও হৈ আছিলোঁ। তোমাৰ মানে অলপ ডিউটিও আছিলে ত, ডি- ডিউটি চিউটি কৰি থাকোঁতে মানে মই সময় পোৱা নাছিলো। এতিয়া তোমাৰ গৰম বন্ধ দিছ- তিয়া যে এতিয়া ছুটি দিলে আৰু সেইকাৰণে বোলো তোমাৰ আজি সময় পাইছো তাকে তোমালে ফোন এটা কৰো বুলি ভাবিলো অ গলোক খবৰ খাতি লওঁ আৰু তাৰ লগতে মানে মই কথা এটা আলোচনা কৰিব লগীয়া আছিলে গম পাইছ-
অ কি কথা?
এই তোমাৰ নিৰৱতাৰ ওপৰত অকমান আলোচনা কৰিবলগীয়া আছিলে মানে তোমাৰ নিৰৱতাৰটো শক্তিটো বহুত আছে ন গতিকে মানে সেই তোমাৰ পৰা মই নিৰৱতাৰ পৰা নীৰৱ আমি নীৰৱ যদি হৈ থাকোঁ মানে নীৰৱ নীৰৱ হৈ থাকিলে আমাৰ কি কি সুবিধা হব পাৰে সেই তাৰ বিষ- অকণমান তোমাৰ পৰা জানিবলৈ বিচাৰিছিলো আৰু। অ অ কোৱাচোন তেতিয়া সেই নিৰৱতাৰ বিষয়ে অকমান।
হয় হয় এতিয়া মানে যদি আমি চাওঁ আচলতে নিৰৱতা মানে নো কি এতিয়া সাধাৰণ লোকে আচলতে নীৰৱতা বুলি কলে এটাই কথা বুজি পায়, যি লোকে কথা নকয়। বা এ খুব কমেই কথা কয়, কিন্তু আচলতে নীৰৱতা মানে কেৱল কথা নোকোৱাই নহয় কিন্তু। মানে কি হয় এই যেতিয়া আমি নিৰৱত- তা অৱলম্বন কৰি থাকিম আমি মানুহবিলাক যেতিয়া খুব শান্ত হ'ম নীৰৱ হৈ থাকিম তেতিয়া কি হয় আমি প্ৰয়োজন অনুসৰি মানে নিজকে এ নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰিম। ধৰক বিভিন্ন সময়ত আমি মানে কিছুমান এনেকুৱা পৰিস্থিতিও পৰি যায় মানুহ সেই সময়ত যেতিয়া শান্ত হৈ নাথাকে তাৰ ফলত কিছুমান কি হয় মানে বেয়া বেয়া কামলৈ আগবাঢ়িব লগীয়া হয় তেতিয়া কি হয় আচলতে যেতিয়া মানুহ নীৰৱ হৈ নাথাকিব তেতিয়া কি হব তেওঁলোকে বেয়া দিশে আগবাঢ়িব যাৰ ফলত কি হব সেই মানে তেওঁলোকৰ বিভিন্ন ধৰণৰ বিপদো হ'ব পাৰে। এতিয়া সেই ক্ষেত্ৰত কিন্তু মানুহে নিৰৱতাটো অৱলম্বন কৰা অত্যন্ত দৰকাৰী। মানে মই এইটোও কবলৈ বিচৰা নাই যে তুমি একেবাৰে কথাই নকবা। সেইটোও নহয়, তুমি কথা কোৱা কিন্তু জোখৰ খিনি। আচলতে মানে কি হয়, জোখতকৈ বেছি কথা ক'লে মানুহ হয় সেই মানুহজনক আচ- জল্ডি গুৰুত্বটোও কম দিয়ে। সেই ক্ষেত্ৰত চাবলৈ গলে মানুহে নীৰৱ হৈ থকাটো কাৰণ দৰকাৰী। আৰু কি হয় তুমি যেতিয়া নীৰৱ হৈ থাকিবা তুমি যি চিন্ত ধাৰা কৰিবা। সেইখিনি কিন্তু কেতিয়াও ভুল নহয় কাৰণ আমি যেতিয়া শান্ত মগজুৰে এটা কথা চি-
এটা সিদ্ধান্ত লম। সেই সিদ্ধান্ত কেতিয়াও ভূল সিদ্ধান্ত হব নোৱাৰে।
এতিয়া আমি দেখো বহুতো মানুহে কি কৰে---কিছুমান চিৰিয়াছ চিটুৱেচনতো কি সেই সিদ্ধান্ত লোৱাৰ সময়ত যেতিয়া আহে
অঁ,
শান্ত হৈ থাকিব নোৱাৰে একদম
অহ, হয় অঁহ ব্যৰ্থ হয় হয়। উম, অ হয়, হয়। অঁহ পাছলৈ যেতিয়া লাহে-লাহে তেতিয়া সান্ত হৈ হৈ উম,
তোমাৰ সেই তাৰ পৰা কিছুমান লাভ হয়। এ যেনে ধৰা আমাৰ ধৈৰ্য শক্তিটো বৃদ্ধি পায়, এতিয়া তুমি চাবাচোন বহুতো শান্ত লোক এনেকুৱা থাকে, যাৰ বহুতো ধৈৰ্য শক্তি আছে এতিয়া আমি কেতিয়াবা এনেকুৱা লোকৰ মাজত কাজিয়া হোৱা দেখা পাওঁ
উম,
ভিতৰত মানে এফালে যদি একদম নীৰৱ মানুহ এজন থাকে, আনফালে কিন্তু খুব মানে এ একদম খঙাল মানুহ থাকে কিছুমান। ধৰা একেবাৰে শান্ত হৈ থাকিবই নোৱাৰে। সেই লোকসকলৰ ক্ষেত্ৰত যেতিয়া আমি কাজিয়া হোৱা দেখি পাওঁ তেতিয়া কি হয়, নীৰৱ লোকজনক কিন্তু যিজন খঙাল লোক, তেওঁৰ কিন্তু বহুত-বহুত বেয়া বেয়াকৈ অপমান কৰে বা বহুত বেয়া-বেয়াকৈ মানে টে গালি পাৰে। কিন্তু সেই নীৰৱ যিজন মানুহ হৈ থাকে, তেওঁৰ কি হয় নিৰৱতা মানে যেতিয়া নিৰৱতা শক্তিটো তেওঁ বৃদ্ধি পায়, তাৰ লগে-লগে তেওঁ ধৈৰ্য্য শক্তিটো বৃদ্ধি পায়। যাৰ ফলত কি হয়, তোমাক যিমানে বেয়াকে ক'লেও তেওঁ মানে ধৈৰ্য্য ধৰি থাকিব পাৰে। যাৰ ফলত কি হয় তেওঁ ওলোটাই আকৌ তেওঁক এষাৰ মাটো নিদিয়ে। যাৰ ফলত সেই তেওঁৰ মানে কাজিয়াখনত একো মানে ভাগ লোৱা মানে নোলোৱা নিচিনাই হয়। সেই ক্ষেত্ৰত চাবলৈ গলে আমি নিৰৱতাটো একদম অৱলম্বন কৰিবই লাগে। মানে অদৰকাৰী এনে কিছুমান কথা কৈ, এ মানে এইবিলাক হেৰি কৰি লাভ নাই। কাৰণ তুমি চাবাচোন এজন মানুহক যেতিয়া তুমি অদৰকাৰী কথা কিছুমান গাই থাকিবা, তেওঁ অশান্তি পোৱাৰ লগতে কি হয় তোমাৰ ওপৰত গুৰুত্ব ৰুত্ব দিবলৈ নিবিচাৰে। সেই ক্ষেত্ৰত কি হয় আমি নিৰৱতা অৱলম্বন কৰিলে ম কৈছে ধৈৰ্য্য বৃদ্ধি পায় আৰু কি হয় নিজৰ ওপৰত মানুহে নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে। মানে ধৰা সেই সিদ্ধান্তৰ ক্ষেত্ৰত মই কৈছোয়ে মানুহে ভাল সিদ্ধান্ত ল'ব পাৰে নিজক যেতিয়া নিয়ন্ত্ৰণ কৰি ৰাখিব আৰু সেই তেনেকুৱা ধৰণৰ, যেতিয়া তুমি নীৰৱ হৈ থাকিবা, তেতিয়া তুমি নিজৰ পৰিচয় আনক দাঙি ধৰাৰ নিচিনা হয়। বেলেগে মানে তোমাক দেখিলেই গম পাব যে, এই মানুহজন আচলতে শান্ত প্ৰকৃতিৰ মানুহ। আৰু কি হয় নীৰৱতাই মোক তোমাক সঠিক সিদ্ধান্ত লোৱাত সহায় কৰে। মানে আমি কোনটো সিদ্ধান্ত ল'ব লাগে বা কোনটো সিদ্ধান্ত ল'ব নালাগে। সেইটোৰ ওপৰত মানে কি হয় আমি গুৰুত্ব প্ৰদান কৰিব পাৰো। কিন্তু আমি এটা কথা দেখো যে যিসকল লোক নীৰৱ হৈ নাথাকিবই নোৱাৰে এক একেবাৰে মানে নিৰৱতাটো অৱলম্বন কৰিব নোৱাৰে। সেই লোকসকলৰ কিন্তু খংটো খুব বেছি হয়। কাৰণ তেওঁলোকক তুমি কিবা এটা কথা কবাচোন, তেতিয়া কিন্তু তেওঁলোকে তোমাক- ওলোটাই কিবা এষৰ নহয় কিবা এষাৰ কথা কবই কাৰণ- তেওঁলোকৰ নিৰৱতা শক্তিটো একেবাৰেই নাই। যাৰ ফলত কি হৈছে তেওঁলোকৰ যিটো খং, ৰাগ এইবিলাক ইমানেই বৃদ্ধি উঠি পাই গৈ থাকে দিনক-দিনে তেওঁলোকৰ মানে আচৰণ বোৰ আচলতে অসুৰৰ নিচিনা হৈ পৰে। মানে কথা ক'লে তেওঁলোকৰ গাত লাগে। এতিয়া তুমি ধৰা মোক নিৰৱতাৰ ওপৰত কিছু মানে কথা অৱগত কৰাবলৈ কলা মানে ধৰা মই যিখিনি কথা মানে জানো তাৰ ভিতৰত মানে দুই এটা কথা তোমাক কবলৈ চেষ্টা কৰিছো বাৰু দেই এতিয়া মানে কি হৈছে নিৰৱতাৰ শক্তিৰ ওপৰত মোৰ সম্পূৰ্ণ জ্ঞান মোৰো নাই আচলতে তেতিয়া সেই ক্ষে ত্ৰত মানে কি হৈছে মই তোমাৰ পৰা দুই এটা কথা শিকিম বুলি আশা কৰিছো সেয়েহে মানে মই তোমাৰ পৰা এটা মতামত আ মানে আগবঢ়াবলৈ তোমাক হেৰি কৰিছো আৰু। তোমাৰ মতামততো মোক দিয়াচোন বাৰু।
হয় হয়, এতিয়া তুমি চোৱা দেই নিৰৱতা কথা তুমি বাৰু ইমানখিনি কথা- কলাই হয় নহয়, হয় গতিকে মই তোমাৰ নীৰৱতাৰ পৰা- নিৰৱতাৰ কথাখিনি ময়ো তোমাৰ ধৰি লওক বুজি পাইছোঁ বহুত। কিন্তু তোমাৰ ধৰি লোৱা এতিয়া এতিয়া নিৰৱতা মানে কি হয় নহয় এই কথাটোতো আমি জানিব লাগিব। এতিয়া বহুত মানুহে এনেকৈ ভাবে গম পাইছানে। নিৰৱতা মানে মানে এনেই কেৱল মুখখন বন্ধ কৰি- থ থাকি মানে থকা নিচিনা তেখেত তেনেকে ভাবে মানে। কিন্তু সেইটো আচলতে নিৰৱতা নহয়। সেইটো নিৰৱতাৰ কথা ইয়াক- মানে বুজোৱা হোৱা নাই। ইয়াত তোমাৰ কোন খিনি কথা বুজাইছে গম পাইছে নে- তোমাৰ ধৰি লোৱা এখন যেনিবা ক'ৰবাত কাজিয়া হৈ আছে সেই কাজিয়াখনত- ধৰি লোৱা তোমাৰ তোমাৰেই যেনিবা তোমাৰ বন্ধু এজনৰ সৈতে তোমাৰ যেনিবা- কাজিয়া হৈছে, কাজিয়া কৰা সময়ত যেনিবা তোমাৰ বন্ধু জনৰ খং উঠিছে- হয় নহয় আৰু তোমাৰ সেই সময়ত আচলতে সেই নিৰৱতা অৱলম্বন কৰাটো উচিত। কেলে কৈছোঁ গম পাইছানে। কাৰণ তুমি যদি এজন তোমাৰ বন্ধুসতে যদি তোমাৰ- কাজিয়া কৰা মানে কি হ'ব ইতিমধ্যে তোমাৰ সেই বন্ধুজনৰ খং উঠিয়ে আছে- সেইকাৰণতে সেইকাৰণেতো তোমাৰ সদায় বন্ধুজনে কাজিয়া কৰিছে নহয় জানো। কিন্তু তুমিও যদি সেই উভতি যদি তুমি সেই বন্ধুজনৰসৈতে কাজিয়া কৰা তেনেহ'লে কি হ'ব তুমাৰ বন্ধুজনৰ প্ৰম প্ৰথমতে যিখিনি খং উঠি আছিলে তুমি যদি কাজিয়া কৰি মেলি যদি আকৌ যদি তুমি মানে তাৰ- মুখে মুখে কৈ দিয়া কথাখিনি ওলতাই তেনে হ'লে তাৰ আৰু খং উঠি যাব আৰু তাৰ যিমানেই খং উঠি উঠি গৈ থাকিব- তেনে তাৰমানে তোমাৰ মাথা চাথা বেয়া হৈ হৈ গৈ থাকিব। মানে তোমাক এতিয়া চাবলৈ গ'লে খংটো এটা বহুত বেয়া বস্তু গম পাইছা নাই। খঙে তোমাক মানুহক- মানে একেবাৰে তললে নমাই পেলাব পাৰে আৰু গতি কে সেইকাৰণে খংটো এজন খং উঠা মানুহৰ ওচৰত মানে- তুমি নীৰৱ হৈ থকাটোৱে বেছি ভাল কাৰণ তুমিও যদি তাৰ সমানে সমানে যদি তাৰ সতে- তুমি কাজিয়া লাগি যোৱা মানে হয়তো তোমাৰ একেবাৰে মৰা মৰিলেকে হৈ যাব, হয় গম পাইছা নাই। মানে খঙে এজন মানুহক মাৰিও পেলাব পাৰে গতিকে সেইকাৰণে আমি- সেইবিলাক ক্ষেত্ৰত আচলতে নিৰৱতা অৱলম্বন কৰাটো বহুত দৰকাৰী বুলি মই ভা বো গম পইছা নাই। মানে এতিয়া নীৰৱতা মানে আত্ম যিখিনি তোমাৰ নিয়ন্ত্ৰণ- আৰু পৰি পৰিপক্কতাৰ এটা লক্ষণ গম পাইছা নাই। গতিকে আমি সেই নিৰৱ তাক আমি এটা শক্তি হিচাপে আমি গণ্য কৰিব পাৰো। আমি নীৰৱ তাক নিজৰ এটা শক্তি হিচাপে লৈ মেলি আমি আগবাঢ়ি যাব লাগে জীৱনত গম পাইছা। এতিয়া তোমাৰ বহুত মানে তোমাৰ মানুহ এনেকুৱা আছে যে সিহঁতে ভাবে তোমাৰ নিৰৱতা এনেই যদি তুমি নিৰৱতা অৱলম্বন কৰি থাক- তেনেহ'লে ভাবে সিহঁতে তোমাৰ এনে মুখে নমতাটোকে নিৰৱতা বুলি ভাব- কিন্তু আচলতে সেইটো নহয় নিৰৱতা তুমি বহুত ক্ষেত্ৰৰ পৰা তুমি বাচিবও পাৰা
হয়।
আৰু তোমাৰ মানে বহুত ক্ষেত্ৰত তোমাৰ ভাল নৰৱ। নিৰৱতা যদি অৱলম্বন কৰিব। পাৰা গম পাইছা নাই আৰু কি কি কি কথা এটা আছে গম পাইছা নাই।
অ
নিৰৱতাৰ মানে শক্তি আৰু বহুত আছে। এতিয়া ধৰি লোৱা নিৰৱতাই- কি কৰে এজন মানুহক তোমাৰ গভীৰভাৱে চিন্তা কৰিবলৈ মানে এটা সুযোগ দিয়ে, গম পাইছো নাই আৰু কি হয় আমাৰ যদি খং বা উত্তেজনা তোমাৰ যদি খুব বেছিকৈ উঠি থাকে। তেনে যদি তুমি অহ অকমান সময় যদি নীৰৱ হৈ থাকা এনে তোমাৰ সেই খং চং কিন্তু কমি যাব, গম পাইছা নাই আৰু কি কয় নিৰৱ- লগদে মানে বহু বিবাদ বা ভুল বুজাবুজি এৰাই চলাত সহায় কৰে। গম পাইছা নাই। মানে আৰু কি কৰে এ নিৰৱতাই কি কৰে মানুহক ব্যক্তিত্ব। গম পাইছে নে ব্যক্তিত্বটো বিকাশ কৰাত সহায় কৰে, গতিকে সেই ক্ষেত্ৰত গলে তোমাৰ নিৰৱতাই আমাক বহু ধৰণ সহায় কৰে। আউত তোমাৰ কি গম পাইছা নাই নীৰৱতাই আমাৰ যিখিনি আমাৰ মানসিক শান্তি। এনে তোমাৰ কিছুমানে কয় নহয় ডিপ্ৰেশচনত আছো বুলি। এ সে সময়ত তোমাৰ যদি ধৰি লোৱা এটা নীৰৱ পৰিৱেশত যদি থাকে। মানে তেনেহলে তোমাৰ চাবাচোন মনতটো কিবা এটা ফ্ৰেছ হৈ যায় মনতটো শান্ত শান্ত নিচ- নালাগে গম পাইছা নাই। ই মানে কি কৰে তোমাৰ মানুহৰ যিখিনি ডিপ্ৰেশ্যন বুলি কয়। মানুহৰ যিখিনি তোমাৰ চাপ মানে গম পাইছা নে মানসিক চাপ সেই মানসিক চাপটো কমোৱাত মানে সহায় কৰে।
হয়।
গতিকে চাবাচোন বহুত মানুহে যে তোমাৰ প্ৰাৰ্থনা কৰে। ধ্যান কৰে গম পাইছা নাই। এই সেইবিলাক কৰোঁতেনো কি কি হয় নীৰৱত- অতি প্ৰয়োজন তুমি চাবাচোন তুমি যদ- তুমি যদি একদম হুলস্থুল পৰিৱেশ এটাত যদি তুমি বহি থাকা। তাত কিন্তু তুমি মানে ধ্যান কৰিব নোৱাৰা গতিকে সেই ক্ষেত্ৰত তোমাৰ তাতো নিৰৱতাৰ প্ৰয়োজন আছে গম পাইছা গতিকে আমি তোমাৰ সেই নিৰৱত- তোমাৰ মানে তোমাৰ প্ৰকাৰ বহুত আছে গম পাইছা নে এতিয়া ধৰি লোৱাক মই তোমাৰ এটা প্ৰকাৰৰ কথা সকলো তোমাৰ সেই কাজিয়া লগা সময়ত এনে ধৰি ল গম পাইছানে তোমাৰ আৰু ধৰি লোৱা এতিয়া তোমাৰ সেই প্ৰাৰ্থনা কৰাৰ সময়ত বা ধ্যান কৰাৰ সময়ত তাত তেনেকুৱা ধৰণৰ নিৰৱতাৰ প্ৰয়োজন হয়। তে নীৰৱতা চাবলৈ গলে বহুত প্ৰকাৰৰ আছে। কিন্তু মানে আমি সময়ৰ সময়ৰ মতে মিলাই মেলি আমি প্ৰতিট- টো মানে ক্ষেত্ৰতে আমি কেনেধৰণৰ নিৰবতা অবলম্বন কৰিলে ভাল হয়, সেইটো আমি নিজে চইচ কৰিব লব লাগিব গম পাইছা নাই? এতিয়া তোমাৰ আৰু তোমাৰ বহুত কথা আছে গম পাইছা নাই। তোমাৰ ধৰি লোৱা এতিয়া নীৰৱতাই তোমাৰ সকলো সমস্যা উত্তৰটো গম পাইছে নে যিখিনি উত্তৰ হয় সেইখিনিত নাই তৎক্ষণাত দিয়েই দিয়ে আৰু গম পাইছা নাই। এতিয়া তোমাৰ নীৰৱ মক কৈছে নীৰৱতাই তোমাৰ এতিয়া খঙো কমাই গম পাইছা নে। আৰু তুমি কি হয় তুমি যদি নিৰৱতা অৱলম্বন কৰি থাকা তেন্তে তোমাৰ সেই কাজাৰ মানে তো খুব। কম হ'ব আৰু গম পাইছা নাই তোমাৰ ধৰি লোৱা। তোমাৰ হতে যেনিবা লগৰ এটা যেন কাজিয়া কৰিছে তুমি যদি তুমি সেই তাহহঁতে আকৌ কাজিয়া নকৰি যদি তুমি নিৰৱতা অৱলম্বলন অৱলম্বন কৰা তেন্তে তোমাৰ সেই লগৰীয়াজনৰ যেতিয়া খংটো কমিব, তেতিয়া সি নিজে এবাৰ ভাবিব। যে সিখিনি অ 'মই কিবা ভুল কাম কৰিছো নেকি বা মোৰ লগৰটোৱেতো মোক একো কৰা নাই হয় নহয় মোৰ বন্ধুৱেটো মোক একো তোমাৰ গালিও দিয়া নাই একো হেৰি কৰা নাই মানে কি ইয়াত ভুলতো হয়তো মোৰেই নেকি? সেইবিলাক মানে তোমাৰ সেই লগৰজনে তোমাৰ তেতিয়া তোমাৰ সেইবিলাক অনুভৱ কৰিব গম পাইছা নাই। সেই ক্ষেত্ৰত চাবলৈ গ'লে আমাৰ সে- নীৰৱতাই কি কৰিলে আমাৰ এটা সম্পৰ্ক ৰক্ষা কৰিলে নহয় জান-